হয়, হেল্ল'?
হয়, শুনা পাইছে?
হয়-হয়, শুনা পাই আছোঁ।
হয়, ত আপোনালৈ মই ফোন কৰাৰ কাৰনটো হৈছে আমি অসমীয়া মানুহবিলাকে বা অসমৰ অ', মানুহবিলাক, আগতে মানে এতিয়াও খেলে বাৰু যেনেকৈ আমাৰ পৰম্পৰাগত খেল আছিলে খেল -ধেমালি খেলা অ অসমৰ-অসমৰ মানে নহয় মানে যেনে সাধাৰণতে আৰু না অসমৰ মাত ত্ৰ নহয় যেনেকৈ ভাৰতবৰ্ষৰ মানুহ, হয়-হয় অসমৰ বা ভাৰতৰ সৰ্বসাধাৰণবিলাকে বা আমাৰ ল'ৰা - ছোৱালীবিলাকে যেনেকৈ আমি বিদ্যালয়লৈ যাওঁতে বা বিদ্যালয়ত আমাৰ ছুটি সময়ত আমি কেনেকৈ আহ এইবিলাক খেল - ধেমালি বা খেলা খেলিছিলোঁ, ইয়াৰ বিষয়ে অলপ কথা পাতোঁ।
হয়-হয় হ'ব, অ', মানে অ', হয়, উম, ঠিক আছে বাৰু।
তেতিয়াহলে হয় বেখ্যা কৰিব পাৰি।
হয় নিশ্চয়কৈ মই যদি মানে আমি ক'বলৈ গ'লে অ অকল বিদ্যালয় বুলি নহয়, অসম বা ভাৰতৰ কিছুমান খেলৰ কথা ক'ব পাৰিম আৰু।
হয়-হয় নিশ্চয়।
হয়। যদি মই পোনপ্ৰথমে ক'বলৈ যাওঁ ত আমাৰ দৌৰ খেলটো আহে আৰু। স্কুলতে হওঁক, বিদ্যালয়তে হওঁক দৌৰ প্ৰতিযোগিতা খুব বৰ দৰকাৰ হৈছিল মানে আগতে আৰু এইবোৰ মানে অতীজৰ লগত জড়িত থকা খেল আৰু। আৰু আপোনাৰ এ টা খেল আছিল যে কাবাডী খেল, যিটো অতিকৈ জনপ্ৰিয় বা পৰম্পৰাগত খেল মানে হয়। অ', এই খেলত মানে কি দুটা দল থাকিছিল।
হয়-হয় নিশ্চয়। কাবাডী খেলটোতো আমাৰ পূৰা ভাৰতবৰ্ষ বা ভাৰতবৰ্ষৰ বাহিৰৰ দেশৰ বিলাকতো খেলা দেখা পায় আমি।
হয়।
ঠিক আছে কওঁক তেতিয়াহ'লে, হয়।
হয়-হয় মানে যত নেকি দুটা দল দেখিছিলোঁ আমি।
হয়।
তাতে মানে মুখেৰে মানে কাবাডী শব্দটো ক'ব লাগিছিলে আৰু এই খেলত মানে আপোনাৰ সাহস বা দ্ৰুতগতি আৰু বুদ্ধিমতা আৰু শাৰীৰিক সক্ষমতাৰো প্ৰয়োজন হৈছিল।
হয়।
আৰু বৰ্তমানো মানে বিদ্যালয় বা মহাবিদ্যালয়ত মানে এই খেলটি দেখা যায় আৰু।
নিশ্চয়।
হয়-হয় আৰু-আৰু আমি যদি আহোম সাম্ৰাজ্যৰ কথা আ মৰত আহে যদি তাত আমি কণী যুঁজ খেল দি বৰকে দেখিছিলোঁ।
হয়।
য'ত নেকি মানে কণী হাঁহৰ কণী বা কুকুৰৰ কণী আদি মানে সিজোৱা হৈছিল আৰু মানে এটা আনটোৰ লগত মানে আঘাত কৰা হৈছিল মানে। আ যাৰ কণীটো মানে ভাঙি যায় বা যোনে নাজাৰটো নাভাঙি বিজয়ী হৈছিল। এনেকুৱা দেখা গৈছিল আৰু হয় আৰু লগতে আপোনাৰ অসমত মহ' যুঁজটো বহুত প্ৰচলন আছিল মানে। মানে বিশেষ ভাৱে প্ৰশিক্ষিত মানে দুটা মহৰ মাজত যুঁজ হৈছিল মানে। আৰু বহু লোক কিন্তু এতিয়া বাৰু এই পশুৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আজিকালি টো খেল চাগে বন্ধ কৰিছে অ'। আৰু লগতে আপোনাৰ ব্ৰহ্মপুত্ৰ নদীত বা ভাৰতৰ অন্য ৰাজ্যত মানে নাও খেলটো বৰকৈ প্ৰচলিত হৈছিল।
হয়।
য'ত মানে নাৱৰ বৈঠা মাৰি মানে যোনটো দল জয়ী হয় তাক পুৰস্কৃত কৰা হৈছিল। অ, আৰু ফুটবলটো পাহৰিব নোৱাৰিবলে, ফুটবলটো আটাইতকৈ জনপ্ৰিয় খেল আৰু।
হয় নিশ্চয়।
গাঁৱৰ খেলপথাৰ বা আদি কৰি বহুতো অসমত বুলিয়ে নহয়, বহুতো ৰাজ্যত মানে ফুটবল খেলটি দেখা যায় আৰু।
হয়।
আৰু আমাৰ ভাৰতৰতো আটাইতকৈ বিখ্যাত ক্ৰিকেটটোৱে ক'ব পাৰি।
হয়।
ক্ৰিকেট খেলটো মানে বহুতো ক্লাব অনুযায়ী বা বহুতো সংস্থাৰ মাজত খেলা দেখা যায় আৰু।
নিশ্চয়।
হয়, হয় আৰু আপোনাৰ দবা খেল আছে, যোনটো মানসিক খেল, য'ত মানে আপোনাৰ, এইটো খেলটো মইও খেলো বাৰু দবা খেলটো। আপোনাৰ ধৈৰ্য্য লাগে, পৰিকল্পনা লাগে মানে। কেনেকে জয়ী হ'ব পাৰি, হয়। আৰু যদি খেলৰ কথা ক'বলৈ গ'লে আৰু আপোনাৰ ধৰি লওঁক ধনু কাঁড়ৰো প্র প্ৰতিযোগিতা হয়। কোনে মানে বৰ্ড খনত মাজত মাৰিব পাৰে সেনেকুৱা এটা খেলো আছে, অ। আৰু লগত, হয় হয় আৰু আপোনাৰ কিছুমান চটফুট বা এনে জেভলিং থ্ৰ' এইবিলাকো আছে। অ, যাৰ মানে বল বেছ চটপুটটো বেছি দূৰলৈকে দলিয়াব পাৰে বা জেভলিংটোও আছে আপোনাৰ। সেইটোত যোৱা আমাৰ ভাৰতৰ নীৰজ চোপ্ৰাই মানে আ সোণৰ পদক পাইছে মানে।
হয়, অ, হয়।
অ হয়, হয় আৰু আৰু যদি খেলৰ ক কথা কওঁ আমাৰ ভোগেশ্বৰী ফুকনৰ ভোগেশ্বৰীৰ
ভোগেশ্বৰো ভোগেশ্বৰ বৰুৱা।
অ বৰুৱা হয় হয়। ঠিক আছ বাৰু। ভোগেশ্বৰ বৰুৱা আমাৰ অসমৰ মানে প্ৰথম মানে বিজয়ী বুলি ক'ব পাৰি আৰু তেখেতৰ নামটো মানে, হয়। অ আৰু লগতে বৰ্তমান দেখিছো আমি লাভলীনা বৰগোহাঁই। আৰু লগতে দৌৰ খেলত হিমা দাস। তেখেতসকলৰ নাম আমি দেখিছোঁ আৰু খেলত মানে বহুতো পদক পাইছে আৰু হয় আৰু বেডমিণ্টনত ক'ব আৰু দবা খেলতো আছিলে আপোনাৰ বিশ্বনাথ আনন্দ বুলি এজন আছিল। তেখেতে মানে বহুতো মানে পদক পাইছে। হয়। আৰু ক্ৰিকেটত বুলি ক'লে ক'বলৈ গ'লে আমাৰ শচীন টেণ্ডুলকাৰৰ কথা আমি ক'ব পাৰিম আৰু। আৰু ফুটবলত ক'ব গ'লে সুনীল চেত্ৰী বুলি এজন অধিনায়ক আছে মানে বহুত ভাল হয় না ফুটবলৰ খেলটিত। উম হয়, হয়। আৰু লগতে আপুনি অলপমান কিবা ক'ব নেকি ইয়াৰ ওপৰত?
হয়, নিশ্চয় আ আমিটো ভাৰতবৰ্ষৰ বা আমাৰ অ', আমাৰ অসমৰ যোনটো আমাৰ পৰম্পৰাগত খেল ধেমালি বুলি ক'লে আপুনি ক'লেই বাৰু। যোনবিলাক কণী যুঁজ বা কুকুৰা যুঁজ বা ম'হৰ যুঁজ হোৱা এইবিলাক খেল-ধেমালিও হয় আৰু তাৰ উপৰিও আমি মানে সৰুকালত আমি খেলা বা আমাৰ যোনটো পৰম্পৰাগত খেল আমি ইমান আগৰ পৰাই খেলি হৈ মানে খেলি থকা হৈছে, যেনেকৈ আমাৰ পূৰ্বপুৰুষবিলাকে খেলিছিলে, তেনেকৈ আমিও খেলিছোঁ। আমাৰ ভৱিষ্যতৰ পিছৰ অ', ল'ৰা-ছোৱালীবিলাকে এইটো খেল খেলিব, যেনেকৈ আমি মানে যেতিয়া বিদ্যালয় যাওঁতে আমাৰ যেতিয়া অলপ ছুটি সময় হয়, আধা ঘন্টা বা হা একঘণ্টাৰ কাৰণে আমাক যে ছুটি দিছিলে, দুপৰীয়া সময়ত। তেতিয়া মানে আমি খুব খেলিছিলো এইবিলাক খেলতো, যেনেকৈ আমি এই পাঁচটা আমি পাথৰ গুটি লৈ কিনি, হাতত খেলাটো, সেইটো। হয়, সেইটো মানে অ' শিল-শিল গুটি লৈ মানে গুটি খেলা বুলি কয় এইটো, আমাৰ অঞ্চলত, হয় এনেকা খেলি লো আমি, তাৰপাছত আমি অ', জপিওৱা খেল খেলিছিলো। মানে এবাৰ হাতটো দাঙিব দা লাগে এনেকা আৰু কেতিয়াবা আমি কি কৈছিলে আমি অ', মানে অ' কি কয় এইটো আমি মানে থা আমি দেখিব নালাগে মানে, দেখোৱাব নালাগে নিজকে। এজন চুৰ হৈ মানে এজন চুৰ মানে এনেকা কথা, মানে ই বিচাৰিব লাগিব, আমি মানে আমি ক'তবা হেৰাই থাক কো আৰু বা জংঘলত কোমাই থাকোঁ বা গছত উঠি থাকোঁ, নহ'লে বা আমি আ ক'তবা ঘৰবিলাকত আন্ধাৰত সোমাই থাকোঁ, তাৰ তাৰপাছত এজনে আমাক বিচাৰিব লাগিব, এইটো খেল খেলিছো আমি। হয়, এইবিলাক মানে হয়, এইবিলাক আমি পৰম্পৰা গতৰ খেল বুলি ক'ব পাৰি আৰু যেনেকোৱা আমি পানীত যেতিয়া আমি গা ধুব যাওঁ মানে বলানবিলাক বা আমাৰ নদীবিলাকক আমি গা ধুব গ'লে মানে তেতিয়া আকৌ আ মই তাতো মানে খেলো আমি এইটো খেলটো, ত' এইটো মানে আ এনেকে মানে আমাক ধৰিব লাগে মানে এজনে, এ তাতে আমি টচ কৰাৰ নিচিনা লাগে, কোনে ফাৰ্ষ্টতে ধৰিবলে যাব। বাকী কেইটা পলাই আৰু পলাই কিনি আমি পানীৰ তলত তলত যায় কিনি উশাহটো বন্ধ কৰি পানীৰ তলত যায়, তাৰপাছত ক'ত বা এটা জাগাৰ পৰা বেলেগ জেগাত লুকাই কিনে আমি ওলাই থাকো আৰু এনেকা, পাছত এইজন এজনে আমাক দাঙি মানে চুব লাগিব হাতেৰে চুব লাগিব, তেতিয়াহে আমি মানে এইটো গে এইটো খেলৰ পৰা বাহিৰ হ'ম আৰু এনেকা, এনেকা আছিলে। আৰু তাৰ উপৰিও আমি অ', আমাৰ গাঁৱত বা আমাৰ পৰম্পৰাগত খেল যেনেকৈ আমাৰ আছে এটা অ', যেনেকৈ আমি এইটো ৰেচলিং কয় যেনেকৈ অসমীয়াত, অ' ইংৰাজীত, ত' হয় অসমীয়াত এইটো কি কয় অ', মল্লযু ত' হয়, মল্লযুদ্ধ নিচিনা হয়, এইটো- এইটো পৰম্পৰাগত খেল হয় আমাৰ অসমত। অ', বা অকল অসমত নেখেলেটো, বিভিন্ন ৰাজ্যতো খেলে। আমাৰ যেনেকৈ নামটো বেলেগ- বেলেগ হ'ব পাৰে, যেনেকৈ হাৰিয়ানাতো খেলে। নহয় জানো হয়- হয় বিখ্যাত হাৰিয়ানাত, এইটো আমাৰো পৰম্পৰাগত খেল আছে মানে আমাৰ অঞ্চলত আমি দেখা পাইছোঁ। তেনেকৈ গামোচাটো পিন্ধি লওঁ আমি। আমাৰ যেনেকৈ আমাৰ পৰম্পৰাগত সাজপাৰ আছে। এইবিলাক পিন্ধিয়ে আমি খেলোঁ এইটো গামোচা আমি যদিটো সৰ্বসাধাৰণ মানুহ বিলাক বা আগৰ আদি-আদি-আদি যুগৰ পৰাই আমাক গামোচাটো পিন্ধিে থকা হৈছিলে নহয় জানোঁ? হয়। আমি গামোচাতটো পিন্ধো তাৰপিছত আমি যোনটো গামোচা আৰু বেলেগ আমাৰ যেনেকৈ আৰণাই বা আহ বগা গামোচা এইবিলাক আমি মাথাত বান্ধি লওঁ, মূৰত মানে। তো এনেকাই মানে এজনে আৰু এজন মানে আনজন অ, মানে এটা-এট তেখেত সকলৰ মাজ মানে উচ্চতাটো একে হ'ব লাগিব সমান হ'ব লাগিব আৰু তেখেতসকলৰ যোনটো আহ তেখেতসকলৰ যোনটো ওজন, ওজনো মানে ওচৰও ওচৰা ওচৰি হ'ব লাগিব আৰু এনেককা ত তেতিয়াহে খেলিব পাৰিব দুজনৰ লগত অ', তাৰ পিছ এজ জনে আনজনক পেলাব লাগিব মাটিত বা সেইজনে আনজনক মাটিত পেলাব লাগিব যোনে বেছি পেলাব পাৰে সিয়ে বেছি মানে নম্বৰটো পাই আৰু ত' এনেকাে পৰম্পৰাগত খেল আছে আমাৰ খেল ধেমালি। আৰু যেনেকৈ আমি বিহুৰ সময়ত ৰঙালী বিহুৰ সময়ত নতুন বছৰত আমি বিভিন্ন ধৰণৰ খেল খেলা যায় আমাৰ। আ যেনেকৈ আমি অ, হাঁহ বা কুকুৰা হাঁহ আৰু মানে সাধাৰণতে হাঁহহক আমি ধৰা হয়। হয়-হয়, মানে আমি চকুতো বান্দি লওঁ কিবা টো। আ কাপোৰ দি আমি চক আকৌ বন্ধ কৰি বান্ধি লওঁ তাৰপিছত স়টো বিচাৰিব লাগিব মানে। কেইজনমান মানুহ যোনে-যোনে তাত প্ৰতিযোগিতা কৰে সম অ, ধৰি লওঁক আপোনাৰ দহজনমান মানুহে প্ৰতিযোগিতা কৰিছে তাতে। টো এ হয়-হয়, ল'ৰা-ল'ৰা টো বেলেগ বাছ পোৱালিটিটো বেলেগ আৰু এনেকুৱা, অ'।
হয়।
তাৰপিছত অ, যোনে প্ৰথমে ধৰিব পাৰে হাঁহটো। এইটো হাঁহ তেখেতৰে হাঁহটো এইটো হৈ যাব আৰু এনেকুৱা খেল আছে। আৰু যেনে কলগছৰ ওপৰত উঠা।
হয়।
তেলটো সানি দিয়ে কলগছত তো কলগছত উঠিব লাগিব। বিহু সময়ত খেলা যায় আৰু এইবিলাক খেল ধেমালি কৰে আমাৰ মাজত দেখা পাইছোঁ আৰু মই তাৰ উপৰি আমাৰ যেনেকৈ এতিয়া ব বৰ্তমানৰ যোনটো আমি বিশ্ববিখ্যাত খেলবোৰ খেলোঁ যেনেকৈ অ', ফুটবল। আপুনি ক'লেই বাৰু ফুটবল, ক্ৰিকেট, ভলীবল, এইবিলাক খেলা যায় আৰু আজিকালি। আজিকালি মানে আগৰ পৰাই খেলে। এতিয়াও খেলি খি খেলি থাকে, খেলি আছোঁ। তো এইবিলাক দেখা দেখা যায় আৰু কেতিয়াবা-কেতিয়াবা কি কয়, আজিকালি মানে ল'ৰা ছোৱালীবোৰ দেখা পাইছোঁ যি বেছি ঘৰৰ পৰা নোলোৱা হৈ গৈছে কাৰণ মেইন কাৰণটো হৈছে আচল কাৰণটো আমাৰ মোবাইল ফোনত থকা যিবিলাক অনলাইন গেম হ অনলাইন খেলবিলাক খেলি থাকে। ত' সেইটোও এটা মানে চিন্তাৰ কথা আমাৰ কাৰণে ত' পিছলৈ মানে তেখেত সকলে আহ শৰীৰৰ মানে বহুত কষ্ট পাব কাৰণ আমিতো বাৰু আমি বহুত খেল ধেমালি কৰি আহিছোঁ, ইমান বহুত খেলি আহিছোঁ আমি। হয়। কিন্তু এতিয়া ল'ৰা চ ছোৱালীবিলাক মানে বেছি নোলায় খেলিবৰ কাৰণে এইবিলাক খেলা খেলিবলৈ কাৰণে। যেনেকৈ আমাৰ অঞ্চলৰ এটা খেল আছিলে আকৌ বহুত অ, মানে জনপ্ৰিয় খেল। আমি টো পকা বুলি কৈছিলে পাইকা মানে দৌৰিব লাগে, অ', হয়। তো আমাৰ সময়তো হৈ গৈছে ডাঙৰীয়া। ঠিক আছে, হয়-হয়-হয়, ধন্যবাদ, উম।
ধন্যবাদ হয়।